হেল্ল? হেল্ল?
অ' কি কৰিছা?
এইয়া বহি আছোঁ, তুমি?
উম ময়ো বহি আছো, গৰম কেনে
উম বঢ়িয়া গৰম পৰিছে, খানা - পিনা খালা?
আবেলি হ'বৰ হ'ল তথাপি গৰমতো কমা নাই ন?
এই বা! ছটা বজালৈকে ৰ'দে নানামে আৰু কি ক'বা?
উম, একদম পুৰা এবাৰ সূৰ্য দেৱতাই
খাব নোৱাৰা হ'লে এডাল গৰমত, পোৱালি বে মানুহ বেমাৰ হব হব লাগিব।
উম, সূৰ্য দেৱতাই প্ৰকোপ পুৰা বঢ়াই দিছে।
উম, দে একে ৰাতিপুৱা সময়ত একে তিনিটা বজাৰ পৰা বৰষুণডাল দিব এতিয়া আকৌ ৰ'দডাল দিব তাৰপিছৰ পৰা আবেলি লৈকে।
বাকী আৰু উম ভাল - ভাল, তোমাৰ কোৱা?
মইও আছোঁ দিয়া, আছোঁ মানে কি আৰু গৰম যিহে।
সেইটোৱে খবৰটো সেইটোৱে ক'ব লাগিব গৰম বুলি ক'ব লাগিব খবৰ সুধিলে কোনোবাই।
খউম বৰ সুধিলে গ গৰম, ভাল - বেয়া নাই এতিয়া গৰম। উম এতিয়া ঘৰত মা - দেউতা মা - দেউতা আছে, তোমাৰ?
অ' মই দে, মোৰো দুটা নাই বাৰ মা, ভণ্টি আছে।
অ অ। ঠিকেই আছে, একো নাই হেৰি এই খেলিব কৰিব' ক'ৰবাত যোৱা নাই?
খেলিব মানে মই ইমান আ খেলিবলৈ ভাল পাওঁ বাৰু ক্ৰিকেটোৱে ভাল পাওঁ। কিন্তু মানে সময় নাপাওঁ এতিয়া সেইটো কাৰণে আৰু নেখেলো আৰু।
হয় বাৰু আৰু সময়টো এতিয়া মানুহ আজিকালি চব বিজি হোৱা হ'ল ন।
হয় এতিয়া ক্ৰিকেট যদি প্ৰফেচনেল হিচাপে ল'লে হয় তেতিয়াহলে সৰু প্ৰে প্ৰেক্টিচ কৰি পেলাই হেহঁতে আজি চাগে ইণ্ডিয়া টিমত থাকিলো হয়।
অ আমাৰ অসমত ইমান নাই ন সেইটো ক ক্ৰিকেট।
অঁ সেইটোৱেই।
উম এই অসমৰ বাহিৰে যাব লাগিব।
অঁ বাহিৰত মানে প প্ৰশিক্ষণ ভালকৈ ল'ব লাগিব।
অ অ অ, আমাৰ ইয়াত নাই, একেবাৰে নাই।
হয়, বাজেটো মিলিব লাগিব তেনেকে টকা - পইচাৰ কথা আহিল।
উম উম, টকা- পইচাটো লাগিবই। এইবাৰ খুলিছে বাৰু এ চি এ চি এল নে এ চি পি কিবা এখন অসমত অ এ পি এল ন চৰি।
উম।
কিন্তু ভালেই কৰিছে খুলিছে, সৰু - সৰু পোৱালিয়ে খেলিব পাৰিব।
অ।
উম আমাৰ নিচিনা উহু মানুহ খেলিব নোৱাৰিলে কি হ'ল আৰু?
অসমত মানে ইমান এটা ভাল খেলুৱৈ নাই।
উম নাই নাই, ওলাই যাব নিদিয়ে ন মাহতে মাক দে সৰুতে সৰু পৰাই, উম বেয়া হ'ব বেমাৰ হ'ব, কিবা -কিবি ঢেৰ কথা ওলাই যায় একেবাৰে।
সেইটোয়েতো।
উম, এতিয়া তুমি কিবা পঢ়ি আছা নেকি?
পঢ়া মানে মোৰ কমপ্লিট হ'ল পঢ়া। এতিয়া বৰ্তমান বিৰোজগাৰ কৰি আছো। সেই
হুম।
প্ৰাইভেট টি প্ৰাইভেট টিচাৰ কৰি আছোঁ বৰ্তমান এতিয়া।
অ', -অহ।
উম। এই ইংলিছ মিডিয়াম। ইংলিছ মিডিয়াম স্কুলতে ওচৰৰে আৰু।
অ' তাকে। মই এইবাৰ বি এ ফাৰ্ষ্ট ছেমহে মোতকৈ সৰু বাৰু। উমঁ। হায় ছেকেডেৰী দি উঠিছো, এতিয়া ফাৰ্ষ্ট হা-
কিবা ঘৰত বিজনেছ চিজনেছ আছে নেকি দেউতাৰ কিবা? হাঁ দেউতা ডিউটি যায়।
উম। মা ঘৰতে থাকে। মা, মই আৰু দেউতাহে নাই ন কোনো।
অঁ', -অঁ', - মানে ইন ফিউচাৰ তুমি কিবা বিজনেছৰ মাথা মাৰা নাই নেকি?
এতিয়া বিজনেছ চিজনেছ কৰিবতো ছাইড ইনকাম লাগে ন। বিজনেচ হিচাপে, এনেই জবটোতো নিজা ডিফেন্স লাইনে আৰু। মিডিল ক্লাছ মানুহেটো সেইটোৱে ডিফেন্স লাগে।
সেইটোৱে।
উম, এতিয়া- নোৱাৰ ন তেনেকৈ চব নিজৰ সপোনবোৰ কৰিব ঘূৰা, ফুৰা। কিবা কৰা, বিজনেছ কি কৰিবা আৰু। বিজনেছ এটা সৰু-সুৰা বিজনেছ কৰিব হ'লেও ঢেৰী টকা লাগে।
সেইটোয়েই।
উম, এনেই এনেই বিজনেছ তেনেকে কৰিব নোৱাৰা কিবা। চাকৰি তাকৰি, লোন চোন লৈ তাৰ পিছতে বিজনেছ মাথা মাৰিব লাগে।
উম।
উম, আৰু বিজনেচ চিজনেছ কৰিলেও মানে হেৰি থাকে ন কি বুলি কয়- টকা পইচা লাগে, লাগে মাথাটোও লাগে।
মানে তোমাৰ কি হয় অঁ বিজনেচ- বিজনেছ কৰিবলৈ খুজিলে মানে এটা চাইট ইনকাম থাকিব লাগিব, প্লাছ প্ৰফিত আৰু ল সেইটো কাৰণে মানে চিন্তা কৰিবলৈ নোৱাৰো।
একেবাৰে কৰিব নহ'ব অ' প্ৰফিট লচ ভাবি থাকিলে আক প্ৰফিত টো গুচি যাবগৈ।
প্ৰফিটো গুচি যাব।
উমঁ সেইটোৱেই।
তেনে তেনেকৈ আৰু সেয়েহে অসমৰ মানুহতো বেছি বিজনেছ নায়েই।
নাই একেবাৰে নাই। অসমত জোন বিলাক আছে আৰু সেইবিলাক কি বুলি ক'ম আৰু।
উমঁ, চব অনা অসমীয়া আহি পেলাইহে ইয়াত ৰাজত্ব কৰিছেহি।
অনা অসমীয়া এইবিলাকে অঁ।
উম, বিহাৰী আহি পেলাই উৎপাত কৰিছে হি ইয়াত এনেই। বাংলাদেশী মুখা কেতিয়াবা আহি।
কি ক'বা চৰকাৰখনক।
উম বাকী ক্ৰিকেট খেলি ভাল পোৱা তুমি ন উম। ক্ৰিকেট খেলি ভাল পোৱা তুমি?
এই ক্ৰিকেটটো সৰুৰ পাই সপোন আছিল
অ'
এতিয়া এনেই আ শ খ টুৰ্ণামেন্ট বিলাক হয় যে এনেই জইন ফিজ দি তেনেকুৱা টৰ্ণামেবিলাক খেলো
আতচ্ছা
এ ক'চ হিচাপে কচিং নাই লোৱা।
অ
সেয়াই আৰু তুমিও চাগে ট্ৰেভেলিং চেভেলিং কৰা নেকি
ট্ৰেভেলিং তেনেকেই মানে নকৰোঁ বাৰু এতিয়া এই ভাবিহে আছোঁ বাৰু এই পোন্ধৰ তাৰিখমান কিবাত যাম বুলি টাবাংফালে
অঁ আমাৰ লগৰকেইটাই যাম যাম কৈ আছে মানে গোটেইখিনি ফ্ৰী হ'ল ন এতিয়া হাই ছেকেণ্ডেৰী দিয়াৰ পিছত আগষ্টৰ এক তাৰিখৰ পৰা ক্লাছেই হ'ব ডিগ। গ্ৰী চব বেলেগ বেলেগ হৈ যাব কিচ মাণ গুৱাহাটী যাব ময়ো ধৰ ডিব্ৰুগড় যামগে
আ
পিছত কিছুমান আকৌ চব বেলেগ বলেগ হৈ যাব ন আপাৰ আছাম কিছুমান যাব ল'ৱাৰ আছাম কিছুমান যাব আকৌ কিছুমান ইয়াতে পঢ়িব তেজপুৰতে
উম হুম
উম সেইকাৰণে এটা ফুৰিব যাওঁ বুলি কৈ আছে। সেই আঠাইছ তাৰিখৰ আগে আগে লগৰ এটা বাৰ্থডেও তেতিয়াই যাম বুলি কৈছোঁ মইছো হ'ব দে মই মিলাম কিবা এটা বুলি ক'লোঁ উম ফুৰিব তেনেক কে যাবই লাগিব ক'ৰবাত গুৱাহাটী ছোৱাটীৰ নহলে বা এই ভালুকপুং চালোকপুঙ ফালে
অ' যাব পাৰা এতিয়া বৰম গৰম বন্ধ আছে ন চবৰে।
উম এতিয়া গৰম বন্ধ হয়তো গৰম বন্ধ মানে মই হেৰিয়া হাই ছেকেণ্ডেৰী দিয়া পৰা বুলি বন্ধই আউ ক্লাছ চাছো নাই অ লগৰ খিনি তেনেকুৱাই চব চিন আকৌ কি ভালকপুং কি যাবা কি বুলি কয় যিহে হৈ আছে পানী বাহা আকৌ কমা।
সেইটো হয় অৰুণাচল ফালটো এতিয়া যাবও নোৱাই গোটেই ভূমিস্খলন উ
উ সেইটো হ'লে বৰ বেয়া ঘপচে ভূমিকম্প আহি গ'লে আকৌ ওপৰ পৰা গুচি আহিলে
এ হেটো অৰুণাচলত এতিয়া যোৱাৰ ৰিস কি আছে
বহুত ৰিস্কিত বহুত তে হু তে মই মানে এইবিলাক কি কয় উম শ্বিলং শ্বিলং যাব পাৰি অ শ্বিলং শ্বিলং যাব পাৰি উম
উম
উম মই মানে এবিলাক ইমান ঘূৰা ফুৰাটো ইমান ভাল নাপাওঁ ঘৰতে মাংস একন আনি খাই বৈ লৈ শুই থকাই ভাল। মু সেইবিলাকে আ মউ তেই মানে সিহঁতে কওঁতেও ইমান গুৰুত্ব দিয়া নাই মই ভাবিছোঁ তহঁতৰ ঘৰ লগৰ যা বাৰ্থডে সিহতৰ ঘৰতে ভাত চাত ময়ে বনাই দিম লাগিলে তাতে খাম দেই শুই থাকিম দিনটো খাই বৈ লৈ। এনে কৈছো এ এই হেৰিত তোৰো যে কাম নাই আৰু বোলে মই মানে কিবা এটা এনেই অবজেকশ্যন এটা দিওঁ আৰু সুবিধা ল'ব বুলি তেওঁ যামগৈ লাষ্টৰ টাইমলৈকে একদ মিলি যায়গৈ কিবা এটা
অ'
আকৌ মাহঁতকো ক ক'বলৈ মানে বেয়া লাগে ন।
হয়
নিজেও ইনকাম নাই এতিয়া এনে সৰু সুৰা কিবা কিবি। কৰি থকা হয় তাকে
বাকী এতিয়া তুমি পুহিছা ন ঘৰ ইয়াতেই তোমাৰ তেজপুৰ
তেছপুৰ অ উম
উ তোমাৰ
মই এইফালে বিহ গুৰি ফালে
অঁ অঁ ঠিকে আছে অ তেজপুৰ বিহগুৰি বেছি দূৰ নহয় বাৰু
অঁ অঁ এই ওচৰে। উম, তাকে ভাত পানী খালা।
ভাত পানী গৰমত দেখোন খাবই মন নাই যোৱা খাইলহি বুলি
অঁ তোমাৰো স্কুল বন্ধ ন এতিয়া গৰম বন্ধত
স্কুল বন্ধ এতিয়া মোৰো তাকেই সেইটোৱেই আমাৰ লগৰ কেইটা লগত প্লেন বনাই আছোঁ ইহঁতে এটাই ক'ব যাওঁ এটাই ক'ব পইাচা নাই এটাই ক'ব হেন।
মিলে টাইম টাইম মিলাই একে কোনোবা এটা ডেট ফিক্স হোৱা মানে বহুত টাইম লাগি যায়গৈ
অঁ
সেইকাৰণে লগৰ ঘৰতে মাছ মাংস আনি খাইবৈ ল ই শুই থাকিব লাগে বুজিছা
ঠিক অ সেইটো হয় বাৰু
অ সেইটোৱে কৰা ভাল
সো
মাছ মাংস আনি খাই বৈই লৈ শুই থাকিব লাগে নিজে যি খায় অ' নিজে যি খাই খাবলৈ খালেই খাব আৰু ভালেই হওক বেয়াই হওক
অ'
উম তাৰপিছতে শুই থকাই ভাল
উম হো বাকী এয়া তোমাক ক্ৰিকেট কোনটো টিম
আমাৰ আমাৰ লগৰ এই গা লগৰ কেইটা গাঁৱৰ আছে কিছুমান আগত যমান বাহিৰৰ আছে বাহিৰ মানে ওচৰৰ গাঁও তেনেকৈ এঘাৰটা সাত তাত টিম যাওঁ তাত খেলোঁ এতিয়া এইফালে টুৰ্ণামেণ্ট পাতিবলৈ এতিয়া পথাৰ চথাৰ বিলাকত পানীয় নো
অঁ এতিয়া সেইটোৱেই আৰু
দুদিনমান আগতে খেলিছিলোঁ তিনিআলিত বি পি তিনিআলিত তাত আহিছিলে তাত যিহে প্লেয়াৰ আহে ৰাম
হম
ইমান বেষ্ট দিলেও বেষ্ট নহয়গৈ উম এতিয়া টুৰ্নামেণ্টত চুনামেণট তেনেকে খেলা হোৱা নাই জাম হৈ আহি গ'ল ন
অ' মোৰ মতে সেইটোৱে আৰু।
হ'ব
উম ঠাণ্ডা দিনতে খেল এইটো ঠাণ্ডা দিনৰে খেল আচলতে।
উম, এই বৰ সেইবিলাক নোহোৱা হয় ন কি বুলি খেতি বাতি শেষ হৈ যায় পথাৰবিলাক ভাল হয় পিচ চিচবিলাক কাটা পিছত ধুনীয়া আৰু খেলিবলে।
এতিয়াতো পথাৰ এক এখনো এ খালি নাই চব বিজি খেতিত
এতিয়া পথাৰত খেলিব যোৱা মানে এইয়া বাৰি আঠটামানৰ পৰা খেল আৰম্ভ কৰিব লাগিব আও। গৰম যি, হোম, আকো ভাল ফিল্ড বুলি ক নাইয়ে
অ' যিকোনো ফিলতে এতিয়া পানী থাকিবই না ব্ৰ।
উম-উম বৰষুণৰ বতৰ আকৌ ডেইলি বৰষুণ দিয়ে আছে বৰষুণ নাই দিয়া সেইটোও নহয় ৰাতি আহি পিছ পাঁচ নিশা বৰষুণডাল দিব আও আকৌ দিনডাল ৰ'দ
দিনডাল ৰ'দ ৰাতি হলে বৰষুণ হে?
উম উম।
সেইকাৰণেতো সেইটোৱে প্ৰব্লেম হৈ আছে এইবাৰ অসমত এতিয়া
অকমান যদি ডাৱৰীয়া কৰি ঠান ঠাণ্ডা কৰা হয় ৰোৱনী বিলাকে ভাল পালে হয়।
উম সেইটোতো ইমান ৰ'দেই ৰ'দ খালি ৰ'দেই আহি থাকে
অ' ৰদ যিহে পৰে আৰু বা
উম বাকী তুমি কোন ইণ্ডিয়াৰ কোনটো টিমত আছা মইতো এনেই চাই ভাল পাওঁ বাৰু খেল
ইণ্ডিয়া
হোম
ইণ্ডিয়া আই পি এলৰ?
আই পি এলৰ
আই পি এলৰ ছাওন নাই
উম চেন্নাই ন অঁ মই বাৰু মুম্বাই ইণ্ডিয়ান
অ' ঠিকে আছে দুয়োটা ভাল ভাল টিম এল ক্লাছিক'। উম, আই পি এল ক্লাছিকৰ এল ক্লাছিকৰ ফয়ৰ বাও ফুটবলৰ
অ' অ'।
সেইটোৱে এল ক্লাছিকৰ ফিফা ৱৰ্ল্ড কাপ চাইছা নাই এনেই ফিফা ফিফা ৱৰ্ল্ড কাপ চাই আছা নে নাই
ফিফা ফুটবল নাচাওঁ মই। ফুটবল মই নাচাওঁৱে ক্ৰিকেট বাৰু চাই আছো।
অ' ক্ৰিকেট এতিয়া কালি ধৰ ওৱামেন টো টোনা ওৱমেনচ এইটোৱা টি টুৱেন্টি আছিল নহয়
অ ওৱমেন আছিল আহ
বা একে অষ্ট্ৰেলিয়াই সাতবাৰ নিলে অ' সেইটোত অষ্ট্ৰেলিয়া বেলেগ বস্তু। ফাইনেল নিবই পালে হ'ল মেনছ হওক ৱমেনছ হওঁক।
উম।
ইংলেণ্ডত হোৱা খেল ইংলেণ্ডকে হৰুৱাই ইংলেণ্ডকে ইংলেণ্ডৰ পৰাই ট্ৰফি লৈ গুচি গ'ল।
অ
উম দেখ
ঠিক আছে দিয়া পিছত আমি আকৌ কথা পাতিম আৰু ন? ডি এম কৰিম ঠিক আছে অ'
দিয়া